অ', শুনিছে নে?
হেল্ল'!
অ', শুনিছেনে?
শুনিছোঁ শুনিছোঁ। কি কৰিছা?
কি হৈছে, শুনা নাপায়। অ', মইয়ে আছোঁ ৰ'বা। অ', শুনিছোঁ শুনিছোঁ এতিয়া শুনিছোঁ। শুনা নাছিলো অলপ আগতে, এতিয়া শুনিলোঁ আৰু। মই এটা কাম কৰি আছোঁ ৰ'বা।
কাম কৰিছা, কি কাম বাৰু?
অ', এ, কলপাত কলপাতত পিঠা বনাই আছোঁ, কলপাত মেৰোৱা পিঠা বনাব ওলাইছোঁ ৰ'বা। কলপাতত মেৰোৱা পিঠোৱা। অ', খাই পোৱা নাই নেকি?
কেনেকা। নাই, নাই খাব ইচ্ছা কেতিয়া বা কিন্তু, নাজানো বনাব নাই খোৱা বাৰু। কেনেকৈ বনাইছা?
অ', চাল এইটো। মানে চাউলৰ গুৰি দিলোঁ তাতে অলপমান নি, নিমখ সোঁৱাদ, সোঁৱাদ অনুযায়ী তাৰপিছত অলপ তুমি চেনি দিয়া, দিলে দিব পাৰা। নিদিলেও নাই। চেনি দিয়া অলপ। তাৰপিছত নাৰিকল দি পেলাই অলপ দিয়া, দি পেলাই বস্তুটো মানে গুলিব লাগে আৰু গুলি পেলাই, বেছি পানীয়া কৰিব নালাগে, গোটাও নহয়। মানে খোলা চাপৰি পিঠা যে বনাই সেনেকুৱা হ'লেও কথা নাই আৰু।
অ', অ'।
অ'।
এতিয়া মানে এ, সৰু-সৰু কৰি কাটিছোঁ, কাটি পেলাই মানে এ, মানে কলপাতৰ যোনটো চাইড সেউজীয়া চাইড সেৰিজীয়া ফালে মানে সেউজীয়া ফালে মানে সেই গুড়াখিনি অলপ দিওঁ, দি পেলাই অলপ বহলাই দিছোঁ, দি পেলাই এনেকে আৰু ঢাকন দিছিলোঁ। অ', নাৰিকল দিয়া অ', নাৰিকলো দিবা।
অ', পাওঁ। গমেই নাপালো, নাৰিকল চেনি আ কয় চেনি আৰু অলপ নিমখ বাকী একো নালাগে।
আৰু বেলেগ নালাগে। অ' তাৰপিছতে সেনেকে অ অ অলপ অলপ দিবা তাৰপিছত উ লগাই নহয় কলপাতত এ এ ধৰা দুই চামুচ দিলা ধৰা ডাঙৰ চামুচ হ'লে দুই চামুচ দিয়া। যদি কৰচেৰে দিয়া এক চামুচ দিয়া। সনেকে আৰু দিবলে দিবা আৰু এনেকে ধৰা অ সেনেকুৱা হব। হলে আৰু কলপাত খনে গাঠি মাৰিব লাগিব।
অ', মানে কিহৰে গাঁঠি দিছা?
সূতাতে এনেকে মেৰিয়াই দি পেলাই সূতাৰে দিছো মই সূতা। অ', এনে ধৰাল ফালে এনেকে মেৰিয়াই ধৰি মাজত দিনা চাইদৰ দুইফালৰ পৰা মেৰিয়াই আনি পেলাই মাজতে গাঁঠিটো মাৰি দিছো, দি পেলাই এনেকে আৰু সেনেকে বনাইছো ছয় সাতটামান বা আমি খাম আৰু এতিয়া গধূলি, এ মানে সেনেকে মানে কুকাৰত অ', কুকাৰত দি
ভাল লাগে নহয়, মানে কলপাতৰ কুকাৰত মানে কেনেকৈ দিছা ভাপত মানে কুকাৰৰ ভিতৰতে দিছা।
অ', কুকাৰতে দিছো হুইচেল মাৰি দিছো তাৰ হৈ গ'ল, কুকাৰৰ পানী খিনি অ', কুকাৰত পানী খিনি উতল-উতলিব দিছো। অ', ডাইৰেক্ট দিছো একো নহয় ওলাই নাযায় নহয়।
অ', পানীৰ ওপৰতে দি দিছে নেকি বস্তুখিনি? মই ধৰিব পৰা নাই ৰবা, মানে পানীৰ ওপৰতে দি দিছে নেকি?
শুনা পানীখিনি উতলিব দিছোঁ হা গৰম পানী হ'ব দিছো না, সেই পানীখিনি উতলাৰ পিছত তাৰে এটা এটা কলপাতৰ সেয়া লাড মানে গাঁঠি মাৰা সেয়া মিশ্ৰণ অ', পানী খিনি উতলাৰ পিছত দিছো না, তাৰপিছত ঢাকনিখন মাৰি দিছো হুইচেল এটা হুইচেল আহি গ'লে হৈ গ'ল।
অ', এনেকৈ দিছা মই ভাবছো ওলাই যাব নেকি
তুমি গাঁঠি দিবা নহয়।
অ', কিছুমানতো ভাপত দৰে দিয়া মানে কিবা পানীৰ ওপৰত কিবা ফুটা ফুটা কিবা কাঁহীৰ ওপৰত দি দিয়ে দেখোন।
অ', সেই সেনেকুৱা দিব পাৰি এইটো খালে আৰু মানে কি জানানে কলপাত খনৰ এটা ধুনীয়া ওলাই, নাই এই পিঠাখনত আহি যায় অ', মই ভাল পাওঁ এইটো। এনে ধৰা এইটো বস্তুটো বেয়া বস্তু নহয় হয় নে নহয় কলপাতৰ ভাল, আগতে মানুহে কলপাততে ভাত খাইছিল। হয় নে, আগতে মানুহে বোলো কলপাততে ভাতে খাইছিল। খাইছিল আজিকালি নাই দিয়া চোন এইবলাক। উম, আগতে বিয়া পাতিলে কলপাতত ভাত দিছিলে বা মানে আজিকালি এতিয়া প্লাষ্টিকত দিচ ওলালে
হয় দিয়া, বিয়া বাৰুত গাঁৱৰ মানে যোনবোৰ বিয়া বাৰু কলপাততে খাই ন।
অ', কলপাত, এতিয়া নাই আজিকালি গাঁৱতো নাই আজিকালি মানে চব মানে অ'।
মানে কিবা বস্তুবোৰ নাইকিয়া হৈ গ'ল নেকি লাহে লাহে।
অ', কলপাতত নাইকিয়া হৈ কলপাতত দিলে ত খাই পেলাই ইমান ভাল লাগে গোন্ধটোও ভাল লাগে। তেনেকে আৰু, আৰু সেইয়াই আৰু। খাম ৰ'বা, এতিয়া চাহৰ লগত খাম দিয়া আহিবা তুমি তোমাকো খোৱাম দিয়া এদিন।
মানে কি চেনী নিদিলে গুৰ দিলে হ'ব নে?
অ', দিবা গুৰ মিঠৈ তুমি গলাই দিবা মিঠৈটো। গলি পেলাই জুলিয়া হোৱাৰ পিছত দি দিবা সেনেকে দিলেও ভাল লাগে আৰু বস্তুটো কি জানানে গুড়াখিনি মানে বেছি গোটা মানে পানীয়া হ'ব নালাগে। গোটা হ'ব লাগে বস্তুতো বুইছেনে? অ', আমি যে মালপোৱা বনাওঁ মালপোৱা বনালেতো ইমান পানীয়া নকৰো সেনেকুৱা অলপ গোটা ধৰা মানে যিহেতু পানীত দিম, পানীত যাতে ওলাই নাযায়। সেনেকে অলপমান নিজেওঁ সাৱধান কৰি লাহে লাহে অলপ অলপ পানী দিব লাগিব। এ, সেনেকে বনাওঁ, সেয়ে খাব নাপাওঁ, আজি চাহে, চাহেৰে সেইটোৱে খাওঁ বুলি ভাবিছো আৰু।
চাহৰে, পৰিৱেশন কৰিব আৰু।
অ, ভালেই হ'ল, ভাল বস্তুৱয়ে খাম আৰু ৰাতি। মানে আৰু ভাতটো ইমান এটা নাখাওঁ, ৰাতি ভাতটো খোৱাতো বন্ধই বাৰু মোৰ, এই সেয় মই ৰাতিয়ে ভাত নাখাওঁ মানে।
অ,
এই এইবিলাক কিবা এটা খালে আৰু ইচ, মান নাযায় নে?
নাযায়, নাযায়, মানে গধূলি বিচ, মানে খাব পাৰি আৰু ন? ভাল হয় আৰু পুষ্টিকৰ হয় আৰু। অ,
কি আৰু খাই ল'লো অলপমান, চাৰিটা বনালে
অ, উম, উম, তুমি এইটো কি লৈছা, চাউল টো, এই মানে এই যে সাধাৰণ চাউল লৈছা নে, জহা চাউ
অ, তুমি যি চাউল খোৱা। মই মানে ঘৰৰ চাউল লৈছো আৰু, ঘৰৰ খে খেতি চাউল লৈছো। আমাৰ মানে বাইদেউহঁতৰ ঘৰৰ পৰা, খেতি চাউল আনি
অ, মানে ঘৰৰ চাউল খোৱা তোমালোকে, অ, আইজুং চাউল। হয় দিয়া অ, উম
শুনিছ নে, অ, তুমি যদি বিচাৰা তুমি অ, সেই অ, শুনিছো, তুমি যি বিচাৰা। চা চাউল তুমি দিব পাৰা একো নাই, জহা চাউল দিলেটো আৰু বঢ়িয় লাগিব পিঠাটো খাই।
অ, গোন্ধটো ভাল লাগিব আৰু মই সেই কাৰণে ক'লো।
অ, জহা চাউলটো কি জানা নাই, চাউল টো খালে গেছৰ গেছ হয় গ'ম পাইছ গে টি, হয়। হজম মানে সৰু ল'ৰা-ছোৱালী অ, গেছৰ কাৰণে বেয়া।
কৰে আৰু বহুত ন?
উম, গেছ কৰে, ল'ৰাটোকো ৰাতিপুৱা ভাত ৰাতিপুৱা স্কুল যাওঁতে ভাতটো, যাওঁতে ভাত জহা চাউলৰে দিওঁ। যদি মানে মই নিদিওঁ বুলি ভাবো, তথাপিও আৰু উপায় নাই দিওঁ আৰু। অলপ মানে ভাত খাব, সেইখিনি অলপ ভালদৰে দিয়া পালে মোৰো ভাল লাগে, সেইকাৰণে দিওঁ। কিন্তু জহা চাউলটো খাব নালাগে, এতিয়া এদিন খোৱা বেলেগ কথা। সদাই খালে, গেষ্টিক হৈ যাব। একেবাৰে মানে পেটত মানে, সে, নহয় উম, হজম নহয় নেকি।
বাকী আৰু মই মানে অলপমান পায়সে, বনালো ৰবা আজি।
পায়স বনাইছা, বা, অ, অ,
হ'লে আৰু এই মানে ভাল লাগে ন?
উম, ভাল লাভ, চেনীটো মানে তুমি, ভাজি পেলাই দিয়া নে? ৰঙা কৰি যে দিওঁ, সেনেকে দিয়া নে, অ, নিদিয়া নেকি? অ,
ভাজি দিয়ে নেকি, চেনীটো?
নাই দিয়া, তোমাৰতো কোৱাচোন, মই ক'ম দিয়া।
অ, মই মানে এই সাধাৰণ ভাৱেই বনাইছো দিয়া। অ, মানে ভাজি কেনেকৈ দিয়া আৰু? বুজি পোৱা নাই মই মানে, মোৰটো কৈ লওঁ। তুমি, শুনবিলাচোন মানে পায়স মানে, কি পায় গাখীৰ চাউল আৰু চেনি আৰু মানে গুৰেৰে প্ৰস্তুত কৰা এবিধ জনপ্ৰিয় মিঠাই বুলিয়ে ক'ব পাৰি আৰু। মই গুৰেৰে বনাইছো মানে। গুৰেও খাব বনাব পাৰা তুমি অ', হয়। এ পায়সটোত আমাৰ সকলোৰে ঘৰৰ পৰে বা ভাল মানে কৰ্মত জন্মদিনত পূজাত নাম প্ৰসগত শুভ কামটো বনোৱা হয় য়ে ন। উ মানে পায়স ৰন্ধা পৰম্পৰাটো আগৰ পৰাই চলি আহিছে মানে পায়সত এটা মিঠা সোৱাদ বা সু মানে সুগন্ দি আৰু পুষ্টি গুণে ইয়াক মানে সকলোৰে মানে প্ৰিয় খাদ্য কৰি তোলে আৰু মানে এইটো। মানে বুজি পাইছা নে সকলো আমি প্ৰিয় মানে কি আৰু শুভ অনুষ্ঠানত বনোৱা হয় ন। উম পায়সকণত মানে মই কি কি মানে মই ব্যৱহাৰ কৰিছো তোমাক কৈ দিওঁ বাৰু গাখীৰ এক লিটাৰ এক লিটাৰ লৈছো বাৰু গাখীৰ। চাউল মানে চাউলটো বেছি নালাগে ন অলপ চাউলেৰে মানে বাৰি মানে বহুত হৈ যায় পিছত গাখীৰ বেছি লব লাগে চাউলটো মানে নিজৰ হাতত জোখত দুই মুঠা মান লৈছো। আৰু মানে উম ঢেৰমুঠা মান লৈছো আৰু মানে জহা চাউলে লৈছো আৰু। মিঠা আৰু অলপমান লৈছো আৰু তাৰছ চেনি বা গুৰ সমান মই গুৰ লৈছিলো তামানে যি গুৰ ব্যৱহাৰ কৰিছো মানে। গুৰ তুমি নিজৰ সোৱাদ অনুসৰি ল'ব পাৰা আৰু অলপ মানে এলাইচি গুৰি লব পাৰে ইলাইচি গুৰি মানে এ চামুচ লৈছো ডাঙৰ চামুচেৰে আৰু তেজপাত মানে দুখ খিলা দিছো কাজু আৰু খিচমিচ দিব পাৰা নিজৰ ইচ্ছামতে আৰু।
উম উম উম।
যিখিনি তুমি কাজু খিচমিচ দিবা কিন্তু দিলে দিয়া নে তুমি কাজু খিচমিচ দিলে ভাল লাগে ন। কিবা তা মানে দেখিবলৈও ভাল লাগে মানে। খাবলৈও খাবলৈও মানে বহুত মানে সোৱাদযুক্ত হয় আৰু আৰু মানে কেনে প্ৰথমতে মানে মই চাউল খিনি ধুই অলপ সময় তিতাই ৰাখিছো। টো মানে অলপ সময় উম মানে জিকাই ৰাখিলে ভাল আৰু ন অলপ কোমল হয় চাউলখিনি। তাৰ পিছত আৰু গাখীৰটো মানে প্ৰথমতে উতলাই লৈছো তাত অলপ পানী দিছো গাখীৰৰ লগত। মানে মিহলি কৰি পানী দি তাত মানে উতলাই তেজপাত খিলা মানে পেলাই দিছো আৰু দি মানে অলপ পিছত আৰু চ চাউলখিনি সিজিবলৈ দিছোঁ তাৰপিছত আৰু সিজিবলৈ দি তাত কাজু খিচমিচ দিলো তাৰ পিছত দিয়াৰ পিছত আৰু এনকৈ লাৰি আছো। কিন্তু লাৰি থাকিব লাগিব তুমি পায়সটো নহলে তলত লাগি যায় মানে।
অ', অ',
আৰু গুৰতো অলপ দেৰিকৈ দি দিলো তাৰ পিছত আৰু কে ছালটো সিজাত আৰু এ এটা যে মানে সেই পাই যে কি কনফেঞ মি যে পাই এটা গোটা গাখীৰ যে এটা পাই যে অ', শুনিছানে?
উম
অ', শুনা নাই নিকি তুমি অ', মানে যে এটো যে মিঠ মিঠা যে অ', ততে গোটা গাখীৰ পাই যে মিঠা টাইপৰ যে কণ স্মিক বুলি কৈ যে অ', সেই ম্লিকমি অ', হয় দিয়া অ', সেইটো মানে অলপ হোৱাৰ টাইমত সেইটো দিলো তাৰ পিছত অলপমান ঘি মৌ দিলো ঘি দিলো। এলাইচি গুৰি খিনি দিলো তাৰ পিছত দি অকমান থৈ দিলো মানে ত থৈয়ে গল বেছি গোটা কৰি ৰাখিব নালাগে ন। বেছি মানে গোটা হলে পিছত বহুত গোটা হৈ যায় মানে অলপমান পানিয়াকৈ ৰাখিব লাগে। উম তাৰ পিছত আৰু তাৰ লগত আৰু খাবলৈ পুৰি বনালো পুৰি লগত ভাল লাগে ন। উম আৰু তুমি কেনে কৈছিলা কোৱা চোন। বা চেনীটো ভাল ভজাৰ কথা যে কৈছিলা।
অ'। মানে মই মানে চে কি? চেনি টো শুকান কেৰাহীত, যোনটো কেৰাহীত তুমি বনাবা যোনটো বাচনত বনাবা ত' সেইটো বাচনতে মানে মই প্ৰথমত তে চেনি অলপ গৰম কৰি লওঁ মানে চেনীটো দি দিলে মানে চেনি ৰঙা হৈ যায় নহয় এ চেনিটো দিলে অলপ ভাজি থাকিলা ৰঙা হয় মানে গোটেইখিনি চেনি গোটেইখিনি গ গলি যোৱাৰ পিছত তাতে মানে মই গাখীৰ দি দিওঁ গাখীৰ দিলে গাখীৰখিনি
তোমাৰ চেনিখিনি মানে আগতে দি দিয়া তুমি?
গোটেই নিদিওঁ পিছত আৰু দিওঁ অহ ৰঙৰ কাৰ ৰঙৰ কাৰণে দিওঁ ৰংটো মানে হালধীয়া হৈ যায় আৰু।
অ মইতো মই শুনা নাই বাৰু মই এইটো
অ মই দিওঁ মই দিওঁ আৰু এইটো পদ্ধতি মইয়ে মানে
চেনি খিনি ভাজি, কি কলা?
চেনিটো কেৰাহিত দিয়াৰ পিছত গলি যায় ন বস্তু মান নে চেনীটো গলি যাব নহয় গলি যোৱাৰ পিছত গাখীৰ দিওঁ গাখীৰখিনি গোটেই নিদিওঁ অলপ দিওঁ দিলে তাত মানে অলপ উতলি উতলাৰ পি পিছত গাখীৰখিনি লৰাই লৰাই লৰাই মানে চাউলকেইটা দিওঁ আৰু চাউলখিনি তিয়াই থৈ দিওঁ। তাৰ মানে ৰাতিয়েই তিয়াই থৈ দিও যদি ৰাতিপুৱা বনাও ৰাতিয়েই তিয়াই থৈ সেনেকে বেছি টাইম বেছি সময় নালাগে আৰু সিজিয়ে যায় সোনকালে তাৰপিছত আকৌ লাহ এ ইলাচি চিলাচি তুমি যি দিয়া সেইখিনিও দিওঁ নাৰিকলো দিওঁ মই নাৰিকলটো ৰুকি পেলাই দিওঁ আৰু ইলাচীটো মই মানে গুৰিটো নিদিওঁ, ইলাচীৰ মানে ভিতৰৰ মানে বাখৰটো এটা বাঁখৰকেইটাহে মানে অলপমান খুন্দনাতে থেচকি পেলাই সেনেকে দিওঁ যাতে মুখত
আৰু কিছুমানে বোলে কেনেকৈ দিয়ে জানোনে এলাইচিটো মানে চেনীৰ লগত বোলে মেচিনত পিচি লয় মেচিনত যদি তুমি চেনি লগত পিচি লোৱা বহুত ধুনীয়া মিহি হৈ যায় গমে নাপায় বাকলিটোলে বোলো